হেল্ল', অ'। আছো এনে, তুমি?
অ', মইো আছো এনেই, ভ কিবা খালানে?
আহ, খালো বাৰু এতিয়া।
অ', অ', খবৰ খাতি?
খবৰ পাতি, আছে ঠিকে আছে, চলি আছে, তোমাৰ?
আহ মোৰো আছে দিয়া চলি আছে বাকী। অ মই অ মই কি খালো অ মই কিবা খালো পচ্তা।
বাকেই ঘৰত চাবৰে ভালনে।
চবৰে।
হুম।
তোমালোকৰ।
আমাৰো ভালেই দিয়া।
অ।
তুমিতো পাহৰিলাই ভাবিলো মই কল এটা কৰো।
নহয় নহয় মোৰ মোবাইল মানে চাৰ্জ নাছিল এতিয়াও চাৰ্জ নাই মই চাৰ্জ লগাই পেলাই কথা পাতি আছো।
অ অ অ তোমাৰ সদায় চাৰ্জ নাথাকে নে।
হা।
তোমাৰ সদায় চাৰ্জ নাথাকেনে।
ন থাকে আজি মানে তোমাৰ লাইটৰ প্ৰব্লেম দি আছে যে আমাৰ এইখনতে। সেইকাৰণে লাইট মানে তোমাৰ বৰষুণ বতা দিছিলে যে।
অ। তোমাৰ মই মানে হেৰি তোমই এইটো কাৰণে কল কৰিলোঁ মই মানে ট্ৰিপ এটাত। প্লেন কৰি আছিলো।
কোৱাচোন বাৰু কেনেকুৱা ট্ৰিপ কি কথা।
হয় এতিয়াতো গৰম জুলাইতো আৰু গৰম পৰিব মই ভাবি আ। ছো কৰ'বাত ঠাণ্ডা জাগাত মানে ঠাণ্ডা জাগাত যাওঁ আৰু।
উম।
ত তুমি কোৱাচোন ক'ত যাবা লাগে।
এইফালে তুমি যাব লগা জেগা আছে যদি এইফালে তোমাৰ। আলং যাব পাৰা বা অৰুণাচল আলং বা তুমি লাডাখ চাদাক যাব পাৰা। বা তুমি তুমি হেৰি যাব পাৰা তোমাৰ এই টাৱাং।
তটাবাং অ পাৰিলো হয় এনে তুমি গৈছানে নাই।
এনেই মই বাৰু হেৰিলৈকে গৈছো মই তোমাৰ অৰুণাচল জিঅ'। কালকে গৈছো বাৰু। অ তাৰ বাহিৰে মানে আগলৈ যোৱা নাই মানে। এতিয়া তাতে মানে তোমাৰ এই কিবা। কাজিয়া লাগি আছেতো মানে অৰুণাচল আৰু আমাৰ অসমৰ বাহ ভিতৰত।
অঁ।
সেইকাৰণে মানে যোৱা নাই এইফালে তুমি গৈছা নে নাই।
মই গৈছোঁ বাৰু ৰূপালৈকে গৈছোঁ আৰু যোৱা নাই।
অ অ অ তোমাৰ নাম দীপশিকা কোঁচ নেকি। হেল্ল' তোমাৰ নাম দীপশিকা কৌচ নেকি।
উম উম হেৰি তোমাৰ কি বুলি কয় আহ। মই এতিয়া ক'ত যাব লাগে মানে ক'ত গ'লে ভাল হ'ব।
এতিয়া এতিয়া নহয় তুমি যদি জুলাই বা আগষ্ট মাহত যোৱা। প আছে ন চৰি তোমাৰ অক্টোবৰ মানত। যোৱা কোনেতে কৈছো। তুমি হেৰি আলংফালে যোৱা আলংফালে। গলে বহুত ধুনীয়া তোমাৰ তাত মানে, মানে ওৱেডাৰ বুলি নহয় অকল তাত মানে তোমাৰ অ প্লেচটো তুমি মানে ভাল পাবা।
অ, অ এনেই তুমি গৈছা?
এনেইতো যোৱা নাই মানে তোমাৰ এইকেইদিন মানে যোৱাৰ কথা চলি আছে।
অ, অ যোৱা যদি একেলগে বনাই দিয়া ট্ৰিপ এটা।
উম, উম।
এনেই ৰুম চুম চাগে ভালেই তাত পামনে?
অ ৰুম চুম পাবা একো নাই তাত ইমান টেনশ্যন নাই ৰুম চুমৰ লগত ইমান টেনশ্যন নাই মানে আমাৰ। তাত তোমাৰ বাহঁতৰ ঘৰ আছেতো।
অ, অ।
আহ তাতে মানে আহ থাকিব পাৰোঁ। হম।
খানা পিনা তাত ঠিকে পামনে?
খানা পিনাৰ লগত একো নাই খানা পিনা তোমাৰ যেনেকা অৰ্গেনিক টাইপৰ। সেইবিলাক ধুনীয়াকে পাবা মানে ভেজাল নাই আৰু তাত।
আচ্ছা, আচ্ছা। এনে কৰি আহ মানে যদি আমি ধৰা। উম দহ পোন্ধৰটা মানুহ উলাও।
অ'।
যেনে মানে কিহত যোৱাটো ভাল হ'ব আৰু তালৈকে?
তাত তোমাৰ। এটা কাম কৰা শুনা তুমি দশটা মানত যদি তেনেকা যদি ওলোৱা।
অহ।
তুমি এনে তোমাৰ এই গাড়ীত তোমাৰ গৈ লাভ নাই তোমাৰ তেতিয়া মানে ডিচকাউণ্ট অলপ থাকি যাব।
ডিছকাউণ্ট হ'ব তুমি ট্ৰেভেল এজেঞ্চিত মানে কণ্টেক্ট কৰা। যাব বিচাৰিছা ট্ৰেভেল এজেঞ্চিক মানে কণ্টেক্ট কৰিলে যে। তোমাৰ তাত যদি তোমাৰ যদি এজনৰ যদি দহ হাজাৰকে খৰচা হয়।
উম।
তাত তোমাৰ এজনৰ তেতিয়া ছয় হেজাৰকে খৰচা হ'ব। মানে কমি যাব চাৰি হাজাৰ এটা হ'লেও কমিব।
অ, অ পাৰি বাৰু।
খোৱা বোৱা ৰুমত থকা মেলা একদম তোমাৰ মানে তেহাতি কৰি দিব ফেচিলিটি।
অ, অ মই মানে এনেকে আগতে ট্ৰিপত যোৱা নাই নহ সেইটো কাৰণে ইমান নাজানো।
অ, অ।
মোৰ মানে দাদা এজনৰ মানে ট্ৰেভেল এজেঞ্চি মানে হেৰি মালিকটো।
উম।
তাতে তুমি হেৰি কৰিব পাৰিবা যদি যোৱা কন্টেক্ট কৰি দিম বাৰু যদি যোৱা।
অ তুমিও যাব পাৰিলা হয় নেকি।
মোৰতো তোমাৰ। এই। জুলাই মাহৰ পৰা মানে মোৰ ৰেষ্ট নাই মানে মোৰ কাম চলি থাকিব নহ তেতিয়া। এ আগষ্টৰ মাহৰ পৰা চ'ৰি আগষ্ট লাষ্টৰ পৰা পৰা তোমাৰ মানে পুৰা মানে মোৰ কাম চলিব এতিয়া মানে তোমাৰ ঘূৰা ফুৰা মানে নহ'ব। হা, হা, হা।
জুলাইতে গ'লো হয়।
জুলাইত গ'লে যাব পাৰি বাৰু দেই।
পাই নি
কিন্তু আগষ্টত মানে নোৱাৰিম মানে যদি যোৱা আগষ্টত। বাকী তোমালোকৰ ঘৰত কোন কোন আছে?
উম হম হম হেৰি ৰ'বা হা, হা।
মানে ঘৰত কোন কোন আছে টেভেলিঙৰ মাজতে সুধিছোঁ মানে বেয়া নাপাবা হা।
ৰ'বা হা দুই মিনিট।
অ'কে অ'কে অ নাকাটো।
তোমাৰ হোৱাটছআপত চোৱাচোন মোৰ মানে ইয়াত একো নেটৱৰ্ক পোৱা নাই তোমাক হোৱাটছআপত কিবা এটা দিচো মই।
একমিনিত ৰখি দিয়া দেই।
শুনিছানে?
এক মিনিট ৰখি দিয়া।
উম, উম।
অ' পাইছোঁ চ'ৰি চ'ৰি।
কি বুলি কয় মাক কি কৰিছে তোমাৰ?
আছে আগফালে বহি পেলাই দোকানতে।
অ' অ' অ' খানা পিনা হ'ল নে?
খানা পিনা বাৰু হোৱা নাই হ'ব হে।
অ' দেৰি হয় নেকি তোমালোকৰ? দেৰি হয় নেকি তোমালোকৰ খানা পিনা?
উ উম অ' দেৰিয়ে হয় বুলি ক'ব পাৰি কেতিয়াবা দচটা বাজি যায় কেতিয়াবা চাৰে নটা।
অ' অ'।
তোমালোকৰ?
আমাৰ এঘাৰটা বাজি যাব।
এ আমাতকে দেখোন বেছিহে দেৰি হয় দেখোন।
আমাৰ দেৰিকে খাই মানে ভাত।
অ' অ'।
হেৰি এনেই মানে তুমি হেৰিত মন্দিৰ চন্দিৰ গৈছানে নাই আগতে?
অ' মন্দিৰ চন্দিৰ বাৰু মই গৈছোঁ দেই।
অ' এনে কোনটো মন্দিৰত মানে যোৱাটো ভাল হ'ব জুলাইত মানে বেছি ভিৰ চিৰ নোহোৱা মানে। তেনেকুৱা আৰু।
ভিৰ চিৰ নোহোৱা। ভি চৰিটো তোমাৰ এতিয়া ৰসা দেই আৰু চাৰি দিনৰ পিছত তোমাৰ মানে হেৰি লাগিব অম্বুবাচী লাগিব।
অ'।
তোমাৰো ভিৰ থাকিবই, বেছিভাগ ভিৰ থাকিব তোমাৰ কামাখ্যা।
অঁ কামাখ্যাত বাৰু মই গৈছিলোঁ এবাৰ ভিৰত যাবই নাপালোঁ ভালকৈ ভিতৰত।
অ' অ'। কামাখ্যাত মানে বেছি ভিৰ থাকে এ হেৰি যাব পাৰা তেতিয়াহ'লে তুমি অ' নহয় নহয় আৰু চাৰিদিনৰ পিছত তুমি যাব নোৱাৰিবা গম পাইছা নাই?
অ'।
তুমি চাৰিদিনৰ পিছত তাৰ পিছত যেতিয়া সাত দিন হ'ব যে তাৰ পিছত যাব পা পাৰিবা, যদি যাব মন
লাভ নাই আৰু জুলাই পোন্ধৰ ষোল্ল তাৰিখেহে যাম।
অহ, তেতিয়া তুমি হেৰি যোৱা, তুমি গৈছানে নাই নগাঁও মৃত্যুনজ্ঞয় মন্দিৰ?
নগাঁও মই যোৱা নাই।
অহ, সেইটো জেগা ম-মইয়ো বাৰু যোৱা নাই, একবাৰো যোৱা নাই তাত। তাৰমানে জেগাটো ভাল বুলি শুনি আছোঁ।
অহ', অহ' যাম দিয়া ন' একেলগে এদিন।
অহ', অহ'। আৰু তুমি অকল মন্দিৰ বুলি নহয়, তাত হেৰিও যাব পাৰা তুমি। তুমি এই যোনখন যে বৰদোৱা থানখন যে।
অহ', অহ'।
তাতো যাব পাৰা।
পাৰি, উম। মন্দিৰলে গ'লে মানে শৰাই এখন দিম আৰু।
অহ', অহ'।
এনেই তুমি হেৰি ঢেকীয়াজুলি মন্দিৰ গৈছা নেকি পাণবাৰী শিৱ মন্দিৰটো?
নাই নাই ঢেকীয়াজুলি যোৱা নাই কিন্তু মই। ইমান দূৰ মানে যোৱা নাই মানে।
অহ', অহ' তোমাৰ কি বুলি কি বুলি কয় এতিয়াত গৰম দিনত ন' ৱাটাৰফল-চোৱাটাৰফল যাব লাগে ন' ভাল আৰু। এনেি ক'ত আছে বাৰু মই মানে নাজানোঁ ভালকে।
ৱাটাৰফল তোমাৰ থকা হেৰি এটা আছে তোমাৰ এই
উম।
এই তেৰিকে এই এ তোমাৰ যে, কি মন্দিৰ এটা আছে যে তোমাৰ যে তোমাৰ খট খটি যে বহুত আছে যে।
হেৰি শিঙৰি নেকি?
এই তোমাৰ মেখেলা ওজা বুলি কয় যে।
অহ, জানো।
অহ, হ' হ' এক মিনিট মই মাক সুধি পেলাই কওঁ ৰখা দেই, অকমান ৰখি দিয়া।
অহ', অহ'।
অহ, মা! এ মেখেলা ওজাৰিটো যে মন্দিৰটো যে একমিনিট ৰখি দিয়াচোন, লাইনত ৰখি দিয়া।
উম', উম'। অহ', অহ' ৰখিছো। এ নেলাগে দিয়া সুধিব নহ'লে।
কি? এই খট খটি যে বেছি আছে যে তোমাৰ। মেখেলা ওজোৱা নামটো কি আছিল? অহ, কি কাক লাগে? অহ, কামাখ্যা আছিলে এইটো বোলে। মায়ে কৈছে অহ, তাত মানে তোমাৰ খট খটিও ব-বহুত আছে তাত মানে তোমাৰ। সেইটো মানে নিজে যদি মানে তুমি যদি হেৰি কৰি পেলাই যাব বি মানে পাৰা, তেতিয়া নিজৰ কাৰণে ভাল বোলে।
উম', উম' যাব পাৰি বাৰু।
উম।
অহ, শুনাচোন। মই তোমাক অহ চাৰে নটা মানত কল কৰিম হা, মই মানে কাম এটা কৰি আছোঁ।
অ', ঠিক আছে একো নাই, অ', অ'কে, অ'কে।
ই কাট হোৱা নাই যে, অ', তুমি কলটো কাট কৰাচোন, মোৰ পৰা মানে কাট হোৱা নাই কল।
কলইন কৰিব পৰা নাই যে? হেল্ল', তুমি, তুমি কাটি দিয়াচোন।
মোৰ পৰাও হোৱা নাই, ৰ'বা ট্ৰাই কৰি আছোঁ। ৰবা হা, দুই মিনিট।
আৰে।
উহ উম।
হ'ব ৰ'।